আহ কি খবৰ
মোৰ ভাল তোমাৰ ভাল নে
অ মোৰো ভালেই বাৰু
অ আজি আমি আলোচনা কৰ আছো এনেই মই আ আজি আমি আজি আমি আলোচনা কৰোঁ
উম
গুৱাহাটীত মুঠৰ ওপৰত কিমানটা আহ টুৰিষ্ট প্লেচ আছে ঠাই চাব পৰা ঠাই আছে কোনোবা উজনি অসমৰ বা নামনি অসমৰ মানুহ যদি আহে তেওঁলোকে কোন কোন ঠাই দৰ্শন কৰিব পাৰিব হা চাব পাৰিব তুমি জনাত কি কি আছে কোৱাচোন।
মই জনাতো। এতিয়াতো বহুত খিনিয়ে মানে বিজেপি চ মানে বিজেপি মানে কি। আৰু। এতিয়া চৰকাৰৰ দিনত বেছিকে মানে চাবলগীয়া ঠাই বনাইছে।
হয়।
হলেও আগৰ পৰাই আছে বাৰু চাবলগীয়া ঠাই। যেনেকে আগৰ পৰাই থকা বিলাক কলাক্ষেত্ৰ। আৰু। তেনেকে পাৰ্ক চাৰ্ক বিলাকো আগৰ পৰাই আছিলে শ্ৰদ্ধাঞ্জলি শ্ৰদাঞ্জলি কানন। চিৰিয়াখানা আৰু। উম। আৰু কি আছে বাও পাহৰিলো নহয় আগৰ পৰাই থকা বিলাক।
হা।
আৰু এতিয়াতো শ্বহীদ স্মাৰকতটো। আৰু সতী ৰাধিকা। সতী ৰাধিকা এইটো ব্ৰহ্মপুত্ৰৰ যদৰ তাৰতো।
হয় হয়।
আৰু এইটো নিউ ব্ৰিজটো।
অ হয় হয় নতুন বেষ্ট।
সেইটোওতো চবেই চাবলৈ যায় ন এতিয়া।
হয় হয়।
আৰু চাইন্স চিটি।
অ হয় হয়।
উম উ এইটো কি আছিল ন ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰন্ট বুলি আছে নেকি
আছে আছে ৰিভাৰ হেৰিটেজ আছে ৰিভাৰ ফ্ৰন্ট আছে
অ সেই ক তাত জাব আছে বহুত বহুতঘ।
আছে আছে বহুত ঠাই আছে।
উম।
আৰু যদি এ এমূৰৰ পৰা ধৰা হয় প্ৰথমতে। মানুহ চাব যায়। মা কামাখ্যা টেম্পল। এইটো চপ কি অ এইটো চপৰ্। কে বেছি মন যায়। আহে আৰু বিশেষকৈ হিন্দু ফিলগ্ৰিমছসকল। হিন্দু ধৰ্মৰ ভক্ত সকল হয়নে। যিমান কেইজন মানে চেলিব্ৰিটি। জনপ্ৰিয়। জনপ্ৰিয় অভিনেত্ৰী হওক হয়নে। জনপ্ৰিয় খেলুৱৈ হওক। ইয়াতে প্ৰথম তাতে যাব খোজে-। মানে এবাৰ দৰ্শন কৰিব খু।
ভিতৰত এটা বুলি ধৰা হয় ন।
হয় হয়।
সটো মানো ডাঙৰেই আৰু উম--।
আৰু আৰু এটা চাবলগীয়া পুৰণা ঠাই আছে উমানন্দ, -।
উম
উমানন্দা, টেম্পলতটো বহুত মানুহ যায় তাতে চাব যায়।
অ উমানন্দ
নদীৰ মাজত আছে যিহেতু
অ আৰু যোনটো মানে স্মলেষ্ট ৰিভাৰ আইলেণ্ড হয় ন
হা হা আজিকালি যোৱা খৰচটো অলপ বঢ়াই দিলে। আগতে পাঁচ টকা লয় আজিকালি তিনিশ টকা লয় বুলি শুনিছো।
তিনিশ টকা
অলপ বেছ দেৰি হৈছে নেকি ন।
অ
নিজৰ টকাটো
মই গৈছো বহুত বছৰৰ আগত গৈছো তুমি গৈছানে।
মই যোৱা নাই তালৈকে-
অ অ এই জাহাজত যাব লাগে।
উম
আৰু সেইটো ঠাইতে আছে আছাম অসম হেৰি যে সংগ্ৰহালয় মিউজিয়াম
হম
দেখিছা আছাম ষ্টেট মিউজিয়াম। ৰাজ্যিক মিউজিয়ামতটো আছে নহয় দি দীঘলী পুখুৰীৰ ফ্ৰণ্টত
অ অ দেখিছিলো এবাৰ নে দুবাৰ দেখিছিলো।
তাতেও যায় বহুত মানুহ
কিন্তু সুমোৱা নাই কিন্তু মানে বাহিৰৰ পৰা দেখিছো। আছাম ষ্টেট মিউজিয়ম বুলি।
আৰু তাৰে কাষত কটন কলেজ কটন কলেজৰ কাষত নেহেৰু পাৰ্ক- এইটো বহুত ধুনীয়াকে বনালেগে নেহেৰু পাৰ্কতটো বহুত পুৰণা পাৰ্ক।
উম নেহেৰু পাৰ্ক
আহ আৰু আছে মন্দিৰ বুলি কবলৈ বশিষ্ঠ মন্দিৰ
উম
বহুত মানুহ যায়। প্ৰাকৃতিক মনোমোহা আদৃশয়ৰেৱ্তোৱে হয় হয় ইছ্কন মন্দিৰ আছে।
উম
উলুবাৰীত দক্ষিণ হৰণীয়াত উলুবাৰী ব্ৰিজৰ তলৰ পৰা সোমাই যাব লাগে।
উম
উম
আৰু এতিয়াতো বৰ্তমানতো জুবিন ক্ষেত্ৰতো বহুতে চাবলৈ
যায় আহে আহে শংকৰদেৱ কলাক্ষেত্ৰ কলাই এইটো বহুত পুৰণা
উম
আৰু ধুনীয়াকে বনাই আছে তাতে। আৰু চিৰিয়াখানা তোমালোকৰ ওচৰতে।
উম উম সেই কানে
চিৰিয়াখানাত পখী থাকিবৰ কাৰণে যে বনাই দিছে সেইটো বহুত ধুনীয়া লাগিছে দেই।
উম এতিয়া নতুন কে বনাইছেগে চাগে মই বহুত বছ
না সেইটো ক এইটো শেষ হোৱাই নাই বনাই। ধুনীয়াকে বনাইছে ওপৰৰ পৰা গোটি হেৰি লগাইছে বাহিৰত দেখিছো মই গুজৰাট ৰাজস্থানত মানে ওখকে ব- নাই আৰু দেখা পোৱাকে ভিতৰত উ উ উৰি যাব নোৱাৰে ফেঞ্চিন দিয়া থাকে।
উম উম।
ত আমাৰ ইয়াতে এবাৰ বনাইছে, সেইটো ভাল লাগিছে, আৰু তাতে আছিলে নহয় মিউজিয়ামৰ গুৱাহাটী ষ্টেট মিউজিয়ামৰ কাষতে আছে নহয় আৰু এটা। হাই কৰ্টৰ কাষত আছে যে হেৰি প্লেনেটৰিয়াম।
অ প্লেনেটৰিয়াম অ এইটো মই এবাৰ সোমাইছো বাৰু বহুত বছৰ হৈ গ'ল বাৰু।
আহ
যোন বিলাক মানে মানে চলাৰ চিষ্টেমটো মানে চলাৰ চিষ্টেমটোয়ে দেখাই ন?
উম উম আৰু বালাজী মন্দিৰ গৈছা?
ভালাজিটো দূৰৰ পৰাই চাইছো। বহুতবাৰ দূৰৰ পৰা চাইছো কিন-
অহ তাতেও মোক সোমোৱা নাই কিন্তু দেই।
উম মোৱা নাই?
যি দেখিছো।
সোমোৱা নাই নেকি আপুনি তাত?
নাই না বালাজী মন্দিৰত সোমোৱা নাই।
আচৰিত আপুনি ইমান গৈ থাকে তাত সোমোৱা নাই যে আজিলৈ।
এই ম মই মন্দিৰ বহুতত সোমোৱা নাই বাৰু। বহুত মন্দিৰ সোমোৱা নাই যেনেকে উ উ উব্ৰা উব্ৰা কুৰা তাৰা দে দেৱালয়ত সোমোৱা নাই মানুহ যে বহুত যায় জোৰ পুখুৰীৰ কাষত।
নহয় আপুনি ইমান গদক বিলিভ কৰে নে নকৰে তেনেহলে?
শুক্লেশ্বৰ দেৱালয়তো সোমোৱা নাই ভিতৰত। এনেই সোমাইছো বিয়া চিয়া খাব শুক্লেশ্বৰত।
নহয় এইটো কোৱা নাই গদ গদ যে আছে এইটো আপুনি বিলিভ কৰে নে নকৰে?
কামাখ্যাত সোমাইছো কামাখ্যাৰ ওপৰত ভুুৱন আছে শ্বৰি টেম্পুল আছে নহয় তাতেও একদম ভিতৰত সোমোৱা নাই। তুমি কামাখ্যা গৈছানে?
মাইথা গৈছো। এবাৰেই গৈছো মই।
উম নৱগ্ৰহ মন্দিৰ
নৱগ্ৰহ যোৱা নাই, এইবাৰো অম্বাব- অম্বুবাচীত মাতিছিলে মই নগলো। লগৰ এ বহুত কষ্ট হব মানে মোৰ লগৰ বিলাকে
নগৈ বহুত ভাল কৰিছে তাতে বহুত কষ্ট হৈছে এবাৰ মানুহৰ।
উম মানে বহুত ওপৰলৈকে যাব লাগ- যে আৰু মানুহ বহুত ভিৰ থাকিব।
উম আৰু নৱগ্ৰহ মন্দিৰটো?
নৱগ্ৰহটো যোৱা নাই।
ক'ত আছে জানা নে?
মোৰ ঘৰতো গুৱাহাটীতে আছে।
হ গম পাইছো কোনখিনি ঠাইত
এই শিলপুখুৰীৰ ফালে আছে।
অ
ৰূপৱেটোত গৈছা নাই ৰূপৱে সেইটো এটা যায়। ঠাই বহুতে সেইটো যাব খোজে। মই দাৰ্জিলিঙতো গৈছো এইটোতো গৈছো বাৰু দাৰ্জিলিঙৰতো বহুত দীঘল হয় আৰু বহুত মানুহ আগতে শৰাইঘাত ব্ৰিজ টো চাব যায় আজিকালি কমকে চাব যায় নতুন ব্ৰিজ হোৱাৰ পৰা চাগে শৰাইঘাতটো বহুত বিখ্যাত আছিলে আগতে
শৰাইঘাটতো মানে হিষ্ট্ৰী লগত ৰিলেটেড আছে বুলি মানে চাবলৈ গৈছিলে ন আগতে তাতে দুটা দুটা দলং আছে ন এইটো কাৰণে ভাল লাগে
নাই আগতে এটাই আছিলে নতুনকে এইটো বনালেগে বাৰু কিন্তু সেইটো ষ্টিলৰ না এইটো ভাল লাগে আ গুৱাহাটীৰ ওচৰতে পবিতৰা আছে পবিতৰাও যায় বহুতে দীপৰ বিল যেনেকে
উম অ বহুত কেইখন আছে দেখোন হ'ব চাগে ন ত্ৰিশখনৰ ও পৰতে হব চাগে এনেকোৱা জেগা
খামৰেঙা খামৰেঙা
অ পবিতৰাতোতো এইবাৰ বহুত বছৰ আগতে গৈছিলো
অ ক'ৰবাত টিকক আইলেণ্ড এটাও আছে নহয় সেইফালে
অহ আছে
এক'লেন
একলেন ভাবিলে আৰু বহুত আছে পাৰ্ক আৰু তাৰ পিছত সৰু সৰু পাৰ্কতো বহুত আছে ন সেইকেইটতো নকওয়েই আৰু
তাকে গান্ধী মণ্ডপ
অ এই আপোনাৰ যে কেনেকে মনত আহিছে মই যোৱা নাই
এবাৰো যোৱা নাই
না
এইবিলাক আমাৰ ইয়াৰে ওচৰে পাজৰে না ঠিক আছে নহলে ৰাখিছো
অহ অ উম